অ' হেল্ল' আহ আহ শুনি পাইছো শুনি পাইছো আপুনি শুনি পাইছে সেইয় আছে, দি আপুনি কি কৰি আছে।
ডিউটিত নে কি?
অ ডিউটিত আছো আপুনি ক'ত আছে
মই ঘৰতে ৰব এ ডিউটিৰ পৰা আহি কলো
হ অ' আজি ক আজিও আ চহেনাগ দিতি,
আজি নাই আজি অফে আছে ৰবা
অনাইতা কাইলোগ দিতিন,
কলিবি নি ছে
অ' ধন
আজি বিজি নাই ন
বিজি নাই বাৰু ঠিকে আছে কাইলে কেচ কৰিব বোলে
অ'
কাইলৈ কি দিউটি আপোনাৰ
কালি ইভিনিং আছে অ'
খালি কেচ হব বোলে ঘৰে
অহ বৃহস্পতিবাৰে হোৱাৰ কথা আছিলচোন
কাইলে হ'ব বোলে বৃহস্পতিবাৰে চাগে আৰু এটা হ'ব নেকি তিনতা ৰোগি আছে, নানে অলৰেদি
উম উম।।
তাৰে এজনী কৰিব পাৰিলে আৰু, চাগে বৃহস্পতিবাৰে কৰিব নেকি
আহ
হৈয়ে থাকিব আৰু এ ন চিলোৱা হ'ল বোলে বহুত তৰে
অ
আজি কি বনাব
আজি চাও ৰ'ব ৰুটি বনাম ৰুটিৰ লগত কি চবজি বনাও ঠিক হোৱা নাই
অ'
কিবা এটা চব্জি বনাব বুজ দেখাম,
বতি চাল ঠিকে আছে কাই, অ' ৰাতি এনে ৰুটিয়ে খাব লাগে ভাত খোৱাতকে
অ' ৰুটিটোয়ে খাব লাগে খাইছিলো এই এতিয়াহে ৰুটি খোৱাটো বাদ দিছো। ওৱেট আৰু বাঢ়ি গৈছে।
ৰাতি ৰুটি খাই ল'লে ভাল, আৰু ভাতটো বেছি, হেভি হৈ যায়।
আপোনাৰ গেছৰ প্ৰব্লেম ভাল হ'লনে?
গেছৰ প্ৰব্লেমটো মোৰ যেতিয়াই-তেতিয়াই হৈ থাকে, ক'বই নোৱাৰি।
হ হ তাকেইেতো কি, উম! আমি ৰাতিপুৱা উঠি পানী হয়নে?
পানী নাখাও মই।
এইটোৱে প্ৰব্লেম, অ' সেইটো প্ৰব্লেম, পানী ৰাতিপুৱা উ- সি প্ৰথমতে এক একগিলাচ খাব, এক পোৱামান খাব প্ৰথম কেইদিন আৰু। যেতিয়া অভ্যাস হৈ যাব। আধা লিটাৰকে খাওক, আগতে ময়ো খোৱা নাছিলোঁ।
পানী বহুত কম খাওঁ। কিয় বা খাবও মন নাযায় মোৰ?
ৰাতিপুৱা পানী খাওঁক হে আপুনি। মই ৰাতিপুৱা উঠি যেতিয়াৰ পৰা পানী খোৱা কৰিছোঁ, তেতিয়াৰ পৰা মোৰ গেছৰ প্ৰব্লেমটো এতিয়া আকৌ সেইদিনা পতক হৈ গৈছিল হৈ গৈছিল মানে কিবা কিবি খাই দিলো, তেল মাচালা থাকা বস্তু। সেইকাৰণে। এই মানে পানীৰ ইমান! সেই গেছটো
তাকে ৰাতিপুৱা যে ব্ৰাছ! কৰাৰ পাছত পানী খালে বমি
নহয়-নহয়। এ অভ্যাস হৈ যাব নহয়। প্ৰথমতে ব অ' প্ৰথমতে বমি লাগিব, আপোনাক গিলা নাযাব, গলত খোপা মাৰি ধৰিব, এনেকুৱা হ'ব। লাহে লাহে লাহে লাহে অলপ খাওঁক। তাপছত খাই অভ্যাস হৈ যাব প্ৰথমতে সৰু গিলাচেৰে খাওঁক। দুদিনমান এনেকে খোৱাৰ পিছত, তাৰ পিছত। লাহে লাহে আপুনি ডাঙৰ গিলাচ এটা খাওক পাৰা হৈ যাব। ময়ো আগতে পাৰা নাছিলোঁ, বুকখন বিষাইছিল। পানী খালে? ৰাতিপুৱা এতিয়া যেতিয়াৰ পৰা পানী খোৱা কৰিছোঁ তেতিয়াৰ পৰা মোৰ আপোনাৰ গেছৰ প্ৰব্লেমটো নাই।
আপোনাৰ বেমাৰ ভাল পালে নে?
ভালতো পাইছোঁ ৰ'ব, অলপ এতিয়া অলপ মানে কি? পাইছোঁয়ে বেছি। কিনি অলে আছে কেতিয়া অলপ-অলপ। আহে বিষটো
মানে ক'ত বিষ হৈছিলে আপোনাৰ? ভৰিহে বিষ হৈছিল না
ভৰি না আছে হাতৰ গাঁঠিৰ বিষ ভৰিৰ বিষ। ৰাতি লে বিষ,
অ এতিয়া ভাল পাইছেগে নে অলপ।
উম পাইছো ৰবা এতিয়া বেছি শুলেও বিষ হয়।
উম এক্সাৰচাইজ কৰিবচোন আপুনি ইয়গা। কৰিব।
অ মই এইটোতো ভাবিয়ে আছো ৰাতি অ ৰাতি হলে সদায় ভাবো ৰাতিপুৱা উঠি কিনে এক্সাৰচাইজ কৰিম ৰাতিপুৱা হ'লে উঠিব মন নাযায়।
কৰিব কন্টিনিউ কে ভাল পাব। তিয়া, কৰিম বুলি ভাবো। কিন্তু উঠাই নাযায় নহয়
ৰাতি শুতে দেৰি হয়
দেৰি হৈ যায় ৰাতিপুৱা সোনকালে উঠিব মন নাযায় তেনেকে ডিউটি মৰ্নিং ডিউটি যেনে তেনে উঠি আহো আৰু
কিবাকে উঠিয়ে
তাকে আমাৰ যে ৱাচিং মেচিনটো বেয়া হৈছিলে
অ আজি আজি না জানো সেইদিনা মিস্ত্ৰী অহা কথা আছিল এই মেকানিক মেকানিক আহা কিবা নাহিলেই পৰহি দিনাখনে শুক্ৰবাৰে নেকি অ শুক্ৰবাৰে তাৰপিছত কালিতো মোৰ নাইতে থাকিল
মানে একেবাৰে অ একেবাৰে ধুব পৰা নাযায় নেকি
হয় নাই নাই ধুব পৰাাৰ যায় কিন্তু বহুত টাইম লাগে
অ অ টাইম লাগে অ
পানী নাহে পানী আহিলে টেনচন নাই
তাৰপ
পানীটো আছে ৰ'ব বাবু
কি কৰি আছে
এই ইহঁতে হেৰিত গৈছে এই ভণ্টিৰ তাত
কলেজ গৈছে নে?
উম, অ, সি তাতে আছে নহয়।
ক'ত আছে।
তে
অ- অ, গাৱতে - গাৱত তে দিলে নেকি স্কুল অ' কলেজ
অ, তাতেই
গাৱত মানে অ, ঠিকে আছে। মই আকৌ ইয়াত দিয়া বুলি ভাবিলোঁ।
নাই নাই, এই ইয়াতে দিগদাৰ হ'ব।
তাকে, অ' ঘৰ এয়া গুৱাহাটী নোৱাৰি। বহুত খৰচ, খৰচা বহুত
উম'
হলেওঁ যে আপুনি মেনেজ কৰিছে আকৌ দুটা দুটা বাচ্ছা।
তাকে আৰু উপায়তো নাই কি কৰিম আমাৰ নিজৰ আৰু প্ৰব্লেমটো আৰু চল্ভ কৰিবই লাগিব না।
তাকেতো উপায় নাই নিজে কৰিব লাগিব আৰু কোনে কৰিব আৰু উম,
আপুনি কি খা খালে এতিয়া।
এ মই পিঠা খালো। চাহ খালো পিঠা খালো, এই দাদা এজনক আনিব দিলো পিঠা।
অ',
তাকে খালো আৰু তাৰপিছত এতিয়া গৈ ভাত চাত খামগে আৰু লাহেকে।
মই ৰাতিপুৱা ভাত খালো, ৰাতিপুৱা ভাত খাই আৰু শুই গলো। এঘাৰটা মান বজাত শুই গ'লো, এঘাৰটা সাতটা বজাতই আহ তিনটামান বজাত উঠি এখন পিঠা বনাই আকৌ চাহ খালোন। চাহ খাই। এতিয়া আছো আৰু চিনেমা চালো অলপমান মোবাইলতে।
উম, ঠিকে আছে। ক্ৰছেট কৰা নাই নেকি আপুনি, ক্ৰছেট কৰক। কিবা বনাৱক।
কৰিম কৰিম এই মই ঊলটোৰ কথা কৈছিলো নে ঊল। সেইটোয়ে মোৰ সৰু এতিয়া আনিব লাগব ৰব ডাঙৰ ওম সৰু উইন টো যিখিনিত পাৰো লাহে লাহে অলপ অলপক হেৰি কৰি আছো কিন্তু বহুত দিগদাৰ হয়
দিগদাৰ হয় আপুনি নতুনকে শিকিছে নহয় এতিয়াই ডাঙৰল
অ বহুত দিগদাৰ হয় কিবা কিবি এটা হে কৰি থৈ দিছিলো সৰুটো বহুতেই সৰু হৈ যায়
মই যোৱা ৰঙা বেগ বনাইছো বুলি কৈছিলো যে আপোনাক যোৱাকালি ষ্টাৰ্ট কৰিছিলোে আজি হৈয়ে গ'ল আধা আধাতকে বেছি হৈয়ে গ'ল অকল ফুল লগাব লগা আছে
এ আপনি ইমান স্পীড হে কৰে আৰু
তাকেইেতো আজিকালি সেয়া ই বেছি টাইম নালাগেই
অ সেই নাই লাহে লাহে লাহে লাহে হৈ যাব
আৰু আজিকালি ইমান চাব লগাও নহয় নহলে আগতে ইউটিউবত বহুত চাব লগা হৈছিলে এ তাকে কেইবাৰ খুলিছিলো বনালেও মানে তিনি চাৰিবাৰ মান খুলিব লগা হয় এতিয়া মানে এবাৰ চালে হৈয়ে যায় আৰু বেছি চাব লগা নহয় কিছুমান চাব ন চাব লগ হয় নহয়গে আইডিয়াও এইটো এনেকে কৰিব লাগিব বুলি আইডিয়াটো আহি যায়
মই গোলাপ ফুল টো প পাৰা হৈছো অ গোলাপ ফুলতটো পাৰা হৈছো গোলাফুল কিন্তু
অ ভালে লাগে বাৰু গোলাপ খাল বনাই
অ গোলাপ ফুলতটো পাৰি পাৰো কিন্তু টো এই বাকী লাহে লাহে পাৰিম বাৰু কিন্তু ঊনটোহে পইচা বহুত লাগে নহয় উনানতে উম
মই চোন ইয়াতে শিকিছো মইয়ো জানাই নাছিলো আগতে অকমানো জনাই নাছিলো তেনেকে শিকি শিকি এতিয়া পতকে অকণ টাইমতে মানে বনাব পৰা হলো আপুনি আপোনাৰো আহি যাব বনাই থেইগিলে।
নাই, নাই, শিক- শিকি মানে কি বনাই আছো, কিন্তু সেইয়ে আৰু এই ঊণটো কাৰণে। এ পইচাও লাগে ন বহুত, আৰু এটা ৰঙৰ ঊণ কিনিলেও নহয়।
এটা ৰঙেদি আৰু কিনো হ'ব। এ কেকটৌ বনাব নহয়। এটা তিনিটাতে লাগে।
লাগে অ'।
ছানফ্লাৱাৰ বনাব গ'লেও তিনটা কালাৰ লাগি আপোনাক এটা কালাৰেদি ক'ত হ'ব।
উম, মই ভাবিছিলো মই এইবাৰ মানে এইটো যে। বিশ টকা নে ত্ৰিশ টকা লয় যে লাড্ডুটোত। সেই তিনিটামান অ', পোন্ধৰ টকা, পোন্ধৰ টকা সেইটো তিনিটামান কালাৰ কিনিলো কিন্তু এইটো কালাৰ ন কিনিলো নহয়। মে কি চানফ্লাৱাৰৰ যিটো। কা হেৰি লাগে সেইটো কালাৰ নেক কিনিলো পিছতে ভাবিছো অ',। টো কালাৰ আনিলে কি মই মানে চানফ্লাৱাৰ টো বনাই থাকিব পাৰিলো হয়।
ছানফ্লাৱাৰটো পাৰিব আপুনি ইজিয়ে হয়। আৰু ইন্টাৰেষ্টো লাগে স টো বনাই মানে বৰ নালাগে।
বৰ নালাগে। অ'।
কিছুমান মানে ক্যাচত কিছুমান বনাই ভাল লাগে, কিছুমান আমনি লাগে। কিছুমান মানে বনাই থাকিলেও মানে আমনি নালাগে কিছুমানৰ এটা বনাওঁতে আমনি আমনি লাগি যায় মানে আমুৱাই যায়।
উম। এ বাইদেউক যে এটা বুকে দিছিলে, সেইটোত কিমান লৈছিলে নো?
সেইটো পোন্ধৰশ টকা লৈছিলো আমি।
বকেটোত গোটেই যে ৰজৰে বকে আছিল। অ', ভালে। ঠিকে আছে বাৰু কাৰণ বেনাতো আছে ন।
অ', মেহনত আছে। অ', খৰচ আছে আৰু এই বাস্কেটটো কিনিব ল। কোৱা হৈছে। বাস্কেটত লগোৱা কিনিব লগা হৈছে, গোটেই কিনিব লগাই হৈছে।
উম।
আৰু কষ্ট খিনি আছেই।
কষ্টখিনি আছেই।
টো' এটা ৰ'জত এশ পঞ্চাছ টকা লয়।
অ' সেইদিনা মই ইয়াতে দেখিলো। টো ছোৱালী এটাই উম হেৰিটো দি আছে নহয়, দোকান দিছে নহয়। অ' কিমান বা মই সোধা নাই বাৰু? কিন্তু এ দেখিছো আৰু।
মইও দেখিছিলো এদিন বজাৰ কৰিব যাওতে তাৰ পাছত সুধিলো সুধি চালো মানে সুধি বুলি কিমান লয় বুলি, তেতিয়া মানে এটা ৰ'জত তে এশ পঞ্চাছ টকা।
উম।
কষ্টও আছে যে।
কষ্ট আছেত কষ্ট আছ ছে টাইম লাগে
টাইম লাগে। আৰু অকল বনালে নহ'ব ফিনিচিং মাৰোতে টাইম লাগে।
আৰু মাথাতো খটাব লাগে নহয়।
টাইম চাই থাকিব লগা হৈছে। চকু তকু খজুৱাই যায় বিষাই যায় কষ্ট আছে।
এনে পইছা ওলাই।
কষ্ট কষ্ট নকৰাকে কি পায় আৰু আজিকালি।
উম।
চবতে কষ্ট আ কষ্ট কৰিলেহে কষ্ট কৰিলেহে হ'ব। বাকী গাঁৱত যোৱা নাই নেকি আপুনি?
নাই ৰব যাম অলপ দেৰি কৰি।
অ কি আজি যাবনে নে বেলেগ দিনা যোৱা কথা
মানে কেইদিন মান দেৰি
অ' মই
নাই নাই, এই নাযাও এতিয়া আৰু ক'ত যাম। কালি আৰু ডিউটি আছে এইবাৰ মানে কেইদিনমান দেৰিকে